কি খবৰ তোমাৰ
অ বন্ধু মোৰ খবৰ ভাল তোমাৰ।
মোৰ ভালেই বাৰু গৰম বন্ধটো জুলাইৰ পৰা দিব ভাবিছো। ফুৰিবলৈ যাওঁ ক'ৰবাত।
অ এহেইটো বৰ ভাল কথা।
মানুহৰ জীৱনত ভ্ৰমণ কৰিব লাগে ভ্ৰমণ কৰিলে মানুহৰ নতুন। জ্ঞান আহে ন।
জ্ঞান আহে অভিজ্ঞতা আহে।
অভিজ্ঞতাহে কুনে কৈছিল যেন, ভ্ৰমণতটো কিতাপতকে বেছি শিকিব পৰা যায় বহুত ভাল, কথা কৈছিল কোনেবাই কৈছিলে কথাটো কিন্তু, ভাল কথা এজন কৰি থৈছো মহৎ বাণী এইটো, কেনেকুৱা কৈছে।
হয়। অ বন্ধু এইবাৰ গৰমত কৰ'বাত যোৱাৰ প্লেনিং আছে নেকি মানে ক'বাত।
ভাবি আছো কৰ'বাত যাওক, কাজিৰঙাৰ চাইডত যাম আপাৰ আচাম আৰু ইপিনে, গেংটক যাম বুলি ভাবি আছো।
অ মইয়ো তেনেকুৱা এইবাৰ, এই গৰম বন্ধ আৰম্ভ হ'ব মাজতে শ্বিলং যাম আৰু তাৰপিছত, হৰি যাম দাৰ্জিলিং যাম।
অ দাৰ্জিলিং টো ভালেই বাৰু
হয়। দাৰ্জিলিং পৰা আকৌ হেৰিত যাব পাৰোঁ। এইটো কি আছিলে মানালীও যাম বুলি ভাবিছো।
অ মানালী অ মানালী যাব পাৰা। মোতামতি তোমাৰ ভ্ৰমণ যাবলৈ হলে যদি তোমাৰ চেভেনটো টেন দেইছ হয় কিছু বস্তু চাব পাৰি আৰু
চাব পাৰি হয়। ভ্ৰমণ ভ্ৰমণতটো বঢ়িয়া বস্তু ওলালে দেই। ইয়াৰ ওপৰতে কথা কম যে ভাল লাগিব। ভ্ৰমণ মানুহৰ জীৱনৰ মানে কি হয় এটা আনন্দদায়ক। আনন্দৰ লগতে আৰু শিক্ষাও দিয়ে দিয়াচোন আনন্দও হয়। লগতে শিক্ষাও পায় মানুহে। তাৰ পাছত এঠাইৰ পৰা আন এঠাইলৈ গৈ নতুন। জেগা তাৰপিছত তাৰে মানুহ বা তাৰে যোনটো, সংস্কৃতি বা সংস্কৃতি, তেওঁলোকে কাপোৰ পিন্ধে পৰিধান কৰে।
জাতীয় জাতীয় সাজ পোচাক হওক বা তাৰে জাতীয় খাদ্য হওক, সেইবিলাকো আমি কি কৰিব পাৰো। অ অ খা খাই চাব পাৰো বা আমি। তেওঁলোকৰ সাজপাৰতটো পিন্ধিও চাব পাৰিলো হয়। লগতে। য'ত আমি ফুৰিব যাম তাৰে প্ৰাকৃতিক সৌন্দৰ্যও আমি উপভোগ কৰিব পাৰোঁ।
সেইটোতো মেইন বাৰু
হয়
আৰু অঁ ভ্ৰমণ তুমি কৰ'বাত গৈ আছা? তাত তুমি ধৰি লোৱা কিবা এটা গাডীত উঠিলা, গাড়ীত তোমাৰ বেলেগ বেলেগ কিছুমান মানুহক চিনি পোৱা নাযায়, কিন্তু ভ্ৰমণত যোৱাৰ টাইমত ইমান ডাঙৰ বন্ধু হৈ যায় ইমান ভাল বন্ধু হৈ যায়। হয়
হয়
তাৰ পৰাও অলপ জানিব পৰা যায়, তাত গৈ তাৰ ওচৰৰ মানুহবোৰক লগ পাই আৰু অল জানিব পৰা যায়। মানে
হয়।
কিবা জানাৰ কাৰণে যিটো প্ৰয়াস সেইটো বাঢ়ি গৈ থাকে আৰু ভাল লাগি থাকে কিবা। অন্য তুমি এটা বেলেগ বেলেগ পৰিৱেশত আছে তোমাৰ, মোৰ ভাগৰ নালাগে নাখালেও তোমাৰ ভোক ভোক নালাগে।
ভোক নালাগে হয় হয়।
সেই বস্তুটো।
ভ্ৰমণো আকৌ বেলেগ বেলেগো হ'ব পাৰে উম। মানে কিছুমানে মানুহে কিছুমান বেলেগ বেলেগ কাৰণে ভ্ৰমণ যায়। কিছুমানে হয়তো যেনেকে ধৰা আমিটো গৰম বন্ধত কি কৰিব যাম আমি ফুৰিব যাম।
হা গৰম বন্ধ ত আগতে আমি মামাৰ ঘৰত যাওঁ।
অঁ সেইটোতো হয় মানে মামীৰ ঘৰত যায়, মামাৰ ঘৰত যায়। আইতা বেছিকৈ মানে কি নিজৰ মা চাইডৰ আলহী ঘৰত গুছি যায়।
উম।
উম, কিছুমান যদি তুমি কেতিয়াবা কি, বন্ধু কেতিয়াবা তুমি শিক্ষামূলক ভ্ৰমণত গৈছা নে?
অঁ, মই গৈছো। আমি হা তোমাৰ হাইস্কুলত থাকোতেই গৈছিলো। আমাক লৈ গৈছিলে, সেইটো বহুত ভাল। এইটো আজি আমাকতো আপাৰ আচমত লৈ গৈছিলে দছ দিনৰ কাৰণে। কিন্তু বৰ্তমান বৰ্তমানতো অঁ চৰকাৰে বহুত মানে শিক্ষামূলক ভ্ৰমণ চবতে লৈ গৈ আছে। মানে স্কুলবোৰৰ পৰা সিহঁতক কি দিছে লৈ যায় বছৰত দুদিন তিনিদিন লৈ যায় এই বস্তুতটো বহুত ভাল কাম কৰিছে।
কাম কৰি আছে ন। আছে বন্ধু আমি স্কুল পঢ়ি থাকোঁতে কি হল। আমি আজিলে হেৰি শিক্ষামূলক ভ্ৰমণ কৰিয়ে নাপালো মানে আমাক নিমিলে কেতিয়াও।
কিয় ডিপাৰ্টমেণ্টৰ পৰাতো লৈ যায়, কলেজততো লৈয়ে যায়।
হয় কলেজৰ পৰাতো এতিয়া লৈ যায়, কিন্তু এই কি আছিলে আমি ইমান বছৰে স্কুলত পঢ়িলো। কিছুমান কি হয় ছাত্ৰ ছাত্ৰীক বেলেগ বেলেগ স্কুলত দেখা পাইছো। সিহঁতক মানে কি স্কুলৰ পৰা ক'ৰবাত কৰবাত শিক্ষামূলক ভ্ৰমণৰ কাৰণে শিৱসাগৰ লৈ যায় শিৱদৌল, কাৰেংঘৰ, ৰংঘৰ এইবিলাক চাবলৈ লৈ গৈছিলে।
আমাকে লৈ গৈছিলে শিৱদৌল, কাৰেংঘৰ ৰংঘৰ
আমাক নহলে আমাৰ মানে কি নাজানো কিয় বাঁ নললে। আমি ক্লাছ আমি প্ৰথম শ্ৰেণীৰ বা দহমান শ্ৰেণীলৈ পঢ়িলো কিন্তু আমাক এবাৰো ওলোৱা নাই
ত হ' একো নাই এতিয়া বন্ন্দুকেই জনৰ লগত মিলি ভ্ৰমণ কৰি থাকিবা মাজে মাজে জাগাত যাবা আৰু চাই থাকিবা
এতিয়াতো বন্ধু মানে কি হ'ল অ নিজৰে বাইক আছে বাইক লৈ কিনে গুচি যাওঁ মেঘালয় এনেকে
উ মেঘালয়তো আৰু ক'বই নালাগে শ্বিলং মেঘালয়ত জোগাত ইমান মানে চাবলগীয়া জোগা ভ্ৰমণ কৰিলে তুমি মানে তুমি যিমানেই চাবা ইমানেই বাকি খ থাককা ফিল হয় এনেকুৱা টাইপ
হয় মইতো সেই কি আছিলে মেঘালয়ত ভ্ৰমণ কৰি বহুতে বেছি ভাল পাওঁ মই মানে যদি ভ্ৰমণৰ কথা আহে মই প্ৰথমতে মেঘালয়ে যাওঁ
উম ৰাস্তা ৰাস্তা ভাল তাৰপিছত তাৰ পৰিৱেশ ভাল
পৰিৱেশ ভাল তাৰপছ যোনটো আমি তাৰ যোনটো অক্সিজেন পাওঁ সেই অক্সিজেনটো একেবাৰে মানে কি একদম খতেজ মানে
স অ কি কিিবা এটা ভাল ফিল হৈ থাকে এই বস্তুটো ময়ক তাত কাৰোবাক শ্বেয়াৰ কৈছো কথাটো কিন্তু মান কাজিৰঙাতো এনেকুৱা হয় তোমাৰ পবিতৰৰ ভিতৰতো এনেকুৱা হয় কাজিৰঙা যদি তুমি গৈছা কাজিৰঙাও তুমি গম পাবা সোমোৱাৰ লগে লগে তোমাৰ কিবা এটা ভাল লাগি থাকে তাৰ গছ গছনি য'ত আছে অকল মানে য'ত তোমাৰ গছ গছনি বেছিয়িে আছে ধূলি বালি নাই তাত ভালেই লাগে আৰু মেঘালয়ত ধূলি চুলিি নাই ৰাস্তাাবোৰো ভাল এনি টাইম অলপ অলপ বৰষুণ দি থাকে অলপ তুলি হ'লেও বস্তুটো নাইকিয়া হৈ যায় এই বস্তুটোৰ কাৰণে চেৰাাপুঞ্জিতত যেনেকে ব বৰষুণ দি থাকে
হয় হয় মাজতে কি হ'ল এইটো যোৱা মাহতে প্ৰথম সপ্তাহত মই আৰু মোৰ বন্ধুতে দিিনত কমেও তেতিয়া আঢ়াইটাামান বাজিছে আঢৈটামান বজাত আ মানুহে শ্বিলং যায় নেকি গ'লে ৰাতিপুৱা ওলাব লাগে হয় নে নহয় তেতিয়া অলপ ফুৰিব পাৰে বন্ধৰাতে গলে বল আমি হেলে যাওঁ পুৰ্ণি হাৰলৈ যাওঁ ময়ও ভাবিলো ৰাস্তা ঘাট তাৰে যিহেতু ভাল পৰিৱেশো কিবা এটা ভাল লাগে পাহাৰ বিলাক চাই ভাল লাগে এ ভাবিলে যাওঁ অলপ যোৱাৰ পাছত কি হ'ল আমি বনীহাাট এবি উইলিয়াম যোনটো খৰা পানী বুলি কয় সেইখিনি এৰি একেবাৰে শ্বিলং এৰি কিনে বহুত দূৰলৈকে গুচি গ'লো মানে মনতটো ইমান ভাল লাগিছে একেবাৰে কি ক'ম মানে ভ্ৰমণ বুলি ক'লে মেঘালয় বহুত বেছি ভাল লাগে তাৰ পিছত
সেইটোতো হয় বাৰু কেতিয়াবা উম কেতিয়াবা তুমি কৰবাত গৈ আছা বোলে গাড়ী দি ভ্ৰমণ কৰি আছা তাৰ ওচৰৰ চিটটোত তোমাৰ কোনোবাই এ নজনা মানুহ এজন বহিছে কথা পাতি পাতি এনে ইমান ভাল ভাল ধৰিলে আৰু অলপ বয়সস্থ মানুহ বহিল সিহঁতৰ সৰু থাকোতে কথাবোৰ শ্বেয়াৰ কৰে শুনি ভাল লাগে আৰু
শুনি ভাল লাগে হয়
তেওঁ খানা চানা শ্বেয়াৰ কৰি দিয়ে বহুতে ফেমিলিৰ লগত বহিলেতো খানা চানা শ্যাৰ কৰি দিয়ে
হয় বন্ধু তুমি কেতি অ কোৱা
কিন্তু বহুত ভ্ৰমণ কৰিবলগীয়া বহুত ভাল জাগা ওলাই আছে এতিয়া বহুত আছে বহুত
অসমৰ যেনেকে এইয়া তোমাৰ কাৰ্বি আংলঙত বেছিকৈ আছে হাফলং
সেইফালে কিন্তু ফুৰিবলৈ বহুত ধুনীয়া ধুনীয়া ঠাই আছে মানে ক'ব গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুত বেছি ফুৰিবলে তাকছে অৰুণাচল হওক মেঘালয় হওক মিজোৰাম হওক মণিপুৰ হওক বহুত বেছি ধুনীয়া আমাৰ ই
বহুত বেছি ইটানগৰ আলু এইবিলাক জাগা বা চাবলৈ বলুক পুং বমডিলা
মই অহা বছৰ ভাবিছোঁ অহা বছৰ উ মোৰ লগৰ বন্ধুবোৰ আৰু মই এইবাৰ টাৱাং যাম বুলি ভাবিচু
উ এই তাবংটো যাব পৰা
ত বহুত বেছি শুনিছো মানুহ মানে তাৰ যাক তাৰ তাতে মানে মানুহ বহুত মানুহে গৈছে
তাত তুমি গ'লে আহি আহিব মন নাযাব অলপ ঠাণ্ডাতটো অলপ বেছি কিন্তু আহিব মন নাযাব
তাৰপিছত বন্ধু আৰু এটা কথা এইটো অৰুণাচলৰ আৰু এটা ঠাইৰ নাম আছে মেচকা বুলি
হম হু
মানে কি সেইটোক মানে কি কয় মানুহে কি বুলি কয় সৰগৰ টুকুৰা বুলিও কয় ই মানে প্ৰাকৃতিক ভাৱে ইমানেই ধুনীয়া মানে একদম চাবলগীয়া চাৰিওফালে কেৱল চাবলগীয়া ইমান মানে প্ৰকৃতি একো মানে কি যে একো কমি ৰখা নাই যি লাগে মানুহক সেইখিনিয়ে দিছে
আচৰিত লাগে ন কিছুমান আৰু বস্তু চাই এনেকুৱা লাগি ইমান ধুনীয়া ধুনীয়া জেগা আছে মই আগত কিয় দে নাহিলো বা মই ইমান দেৰি কিয় কৰিলো বা মই যাব মন নাযায় ইয়াতে থাকেই দিওঁ ইয়াতে কাম কৰো হেনেকুৱা কেতিয়াবা মনলৈ আহি যায়
হয় হয় কিন্তু আ আৰ এটা কথা বন্ধু এই অৰুণাচ কি কয় অৰুণাচল এইটো বৰ্তমান কি হয় আহ এতিয়া বৰ্ষা কাল মানে বৰষুণ বেছি বেছি হয় ত মানে কি হয় যদি এইটো সময়ত অৰুণাচলত যোৱা যায় অলপ মানে কি হয় ভয়ো লাগে মানে কি মানে ভূমিস্খলন বহুত বেছি হয় এই সময়ত
অ, সেইটো হয় বাৰু, উ, মাজতে মই অলপ নিউজতো
দেখাত, মই অলপ আগতে দেখা লো, মানুহে এজনিয়ে বাইক লৈ কেনে মাছ বচাতে ৰখি গৈছে, যিখিনিত আচিলে মানে কি মাটি খহি একেবাৰে তলত পৰি গৈছে কিন্তু মানুহজন বাচি আহিব পাৰিছে কিবাকে
সেইবিলাকতো অলপ হৈ থাকিব বাৰু, সেইবিলাকতো প্ৰকৃতিৰ নিয়ম অলপ-চলপ হৈ হৈ কেতিয়াবা, সেইবিলাক কিন্তু ভ্ৰমণতটো মানুহ চলি থাকিবই লাগে। সেইবিলাক ই, সেইবিলাক তোমাক ৰখিব নালাগে, আৰু ভ্ৰমণৰ পৰা শিকিবলগীয়া বহুত থাকে। চাবলগীয়া বহুত থাকে, মানুহৰ জীৱন জোৰা সংগ্ৰামৰ লগত বহুত ইয়াত জানিবলগীয়া বহুত থাকে
জানিবলৈ বহুত থাকে। আনকি আমি কৰবাত ভ্ৰমণ কৰিলে কি হয়, সেই ঠাইৰ স্থানীয় লোকৰ কি মানে কি তেওঁলোকৰ যোনটো ভাষা, সেই ভাষাটোও আমি কিছুমান শব্দ শিকিবলৈ পওঁ। ভাল লাগে, এইবিলাক।
দিয়া বন্ধু, আৰু এদিন কথা পাতিম।
হ'ব দিয়ক
আজি আৰু, বহুত ভাল লাগিল ভ্ৰমণৰ ওপৰত বহুত কিবা-কিবি কলা, ধন্যবাদ, ধন্যবাদ।